কি কৰি আছ
এনেই আছো তই
এ মই এনেই ভাত পানী খালি
আমি বৰ্তমান খোৱা নাই বনাই আছে খাম তই খালি
মই নাই খোৱা দে ভাত খাম আৰু ৰ আকৌ দিন কাল বিলাক দেখিছ নে আজি আজিকালি কেনেকুৱা যি গৰম
গৰমৰ পৰা তো কাম কৰিবই নোৱাৰে অকমান মানে কিবা এটা চিন্তা কৰিবলৈওতো নোৱাৰা হৈ গৈছো গৰমৰ পৰা
বা এইকেইদিন গৰমটো মানে দেখিছো নহ এতিয়া আকৌ বৰষুণ দিছে
তাকেই তটো বহুত গৰম দিছে অ
বতৰ মহিমা ধৰিব নোৱাৰা বুজিছো
নহয় নাই নাই নোৱাৰ বতৰৰ কথা ধৰিব
অ তাকে এতিয়া কি ভাবিছ পিছলৈ কি কৰিম বুলি
তাকে এটা পাৰ্টনাৰশ্বিপত দোকান এখন খুলিম বুলি ভাবিছো কি কৰি
ময় তাকে ভাবি আছো অ সেইটো তাকে ময় ভাবি আছো অ অ মই বাৰু এতিয়া ধৰ গেলামাল দোকান খো বুলি ভাবিছোঁ বুজিছো
অ
গেলামালৰ দোকান মানে এতিয়া তোক চাহ মই তোক এতিয়া চাহ ম তো যেনে তেনে চলি আছো ত যে মই তোক মানে আইডিয়ামান দিম আছ দিম বুলি ভাবিছো
মানে তই আইডিয়া কেইটামান দে অ
তই গেলামালৰ দোকানখন খ'ন বুজিছো নহবা এইটোও কৰিব পাৰ ফুট ফুট কলডাল খুলি দে মানে ধৰ কলেজ চলেজৰ অ, তাতোতো এতিয়া চলি আছে দেখিছএ। পিজ্জা চিজ্জা এইবিলাক বনাই দে ধুনীয়াকে। অকমান পইচা খৰচ কৰিব লাগিব, উম, দিনত থাকি দিলি। অ। অ, দিনতে, ৰাতি বহি গলেই হ'ল আৰু। এতিয়া ধৰ অ', এতিয়া হোষ্টেলৰ পায়ালিগাল আহে। হোষ্টেলৰ পোৱালি গালে খাব নহয়। বুজিছ? ধুনীয়া হ'ব, ধুনীয়া হ'ব। মানে খালি এটাই আৰু ধৰ এতিয়া, অ'। এতিয়া ধৰ লগৰ এজন লাগে আৰু, সেইটোৱেই। তেই কাম এটা কৰোঁ? এব এবেলা তই বহি দে, এবেলা মই বহি দিওঁ।
অ', তেনেকুৱা কৰিব পাৰি। তই দিনৰ বেলাতো তই চাই দিবি, সন্ধিয়া বেলাতো মই চাই।
অ', তেনেকে অ', সেইটয়ে কৈ আছোঁ, এতিয়া আমাৰ ধৰ কি কি ৰাখিম বুলি ভাবিছো মই ভাবছো দিনত আমি আইচক্ৰীম চাইচক্ৰীম ৰাখি দিওঁ। আইচক্ৰীম চৰবত ন? মানে এতিয়াতো গৰম বস্তু গৰমৰ দিনত এতিয়া ঠাণ্ডা বস্তু ৰাখি দিওঁ।
অ', এইবিলাক
মানহ বিলাক হয় নাই? অ, অ, তে ৰা তাৰপিছত আবেলি সময়ত সেইবিলাক বন্ধ। চৰপত তৰপত ৰাখিম আৰু চৰপতটো আইচক্ৰীমতো থাকিবই ন সেইটো। তাৰপিছত অ সন্ধিয়া সময়ত আৰু হেৰি দি দিম আমি পিজ্জা এইগাল চাওমিন চিকেন পকৰা এইবিলাক দি দিওঁ।
অ', ৰোল চল এইবিলাক ধৰ চিকেনৰ আইটেমো থাকিব, উম, চিকেন ভেজৰো কিবা কিবি দুটামান ৰাখি দিম, আৰু প্ৰথমতে সৰুকৈ ধৰ অপেনিংটো কৰি লওঁ, তাৰপিছত লাহেকৈ ডাঙৰকৈ বহাই
লাহে লাহে অ অ সেইটোয়ে সেইটো ডাঙৰকে বহাই বহাই কৰি থিম তেতিয়া অ সেইটোয়ে কাৰণ তেতিয়াতো আমি পিছৰ কথা ভাবিব লাগিব হয়ে নাই।
অ এতিয়া এতিয়া দিন কাল তেনেকুৱা হৈছে চব বস্তুৰে দাম।
অ, বা এতিয়া দাম বহুত বাঢ়ি গৈছে বস্তুবিলাকৰ। সেইটোৱে, আৰু এতিয়া এতিয়া মানে অ মই অ তই এতিয়া সেইকাৰণে ভাবিছ এতিয়া ধৰ আমাৰ চিকেন পকোৰা পাৰ পিচ ধুনীয়াক আমি দহ টকাকৈ পাৰিব পাৰিম। বুজিছা নাই, দহ টকা চিকেন পকৰা।
পচ টকা কৈ দিলে হ'ল ন? পাঁচ আমি কৈ দিম, উম, যে প্লেট পঞ্চাশ টকা, কেই পিচ আহিব? তাত পাঁচ পিচ আহিব, বাচ কোনো কোনোবা যদি কয় তিনি পিচ লাগে দু পিচ লাগে তেতিয়া বেলেগ কথা কৰওঁতে আমি তেনেকে ক'ব লাগিব যে প্লেট পঞ্চাশ টকা
অঁ, হাফ প্লেট, ফুল প্লেট। হাফ প্লেট পঞ্চা ফুল প্লেট এশ টকা। এতি চাওমিনো আমি ধৰ এতিয়া ভেজ ৰাখি দিম। চিকেন ৰাখি দিম, এগ ৰাখি দিম। হয় নাই? পাৰিলে আমি বইল দিমটো ৰাখি দিম, কি ক? বইল দিম।
অ', বইল ডিমটো ৰাখি দিম, বই দিমতটো বিচাৰে ন আজিকালি চব বস্তুৰে দাম হ'লেও বিচাৰে ন কিছুমানে আমাৰতো অসুবিধা হয়
পোন্ধৰ টকা উমলিত
অ আ দেখি দিম উম তেনেকুৱা
এতিয়া ধৰ আমাৰ এতিয়া আমাৰ খে অল পই লাগে হয় নাই এতিয়া আমাৰ কামানি এটা অ সেইটোয়ে দেখা যাব এতিয়া ইনভেষ্টমেন্টটো পইচা চইচা কিান গোটাব লাগিব
নাই নাই পইচা কেইটামান গ ত তোৰও অলপ মিলা ময়ো অলপ মিলাও
অ দুইটাই মিলাও দুইটাই লগাও মানে বস্তুটো পিছৰ কথা পিছৰ আৰু ন এতিয়া তো চ এতিয়া ধৰক আমি দোকান খুলিলোও এতিয়া লগে লগেেতো উঠিব ন অকণো হেৰি কৰিবই লাগিব অকমান হেৰি কৰিব লাগিব আৰু ধৰি য'টো ধৰিব লাগিব হয় নাই প্ৰথমনাখনে যে
কষ্ট কৰিব লাগিব সকলোঁ কামতে কষ্ট কষ্ট কৰিলেহে হব অ কাস্তমাৰ লগত উম্ তেতিয়া আমি দুই এটা বস্তু কম কমটো দিব পাৰোঁ চাব লাগিব
অ তেতিয়া আহিব অ প্ৰথমতে মানে টানি ল'ব লাগিব তাৰপিছত চুচি থাকিম আৰু ন সিহঁতৰ পৰা অ টানি লওঁ কাৰণ এতিয়া অ অ এয়া বেলেগ কথা অ সেইটোৱে এতিয়া ধৰ আমি ঘপচনোই বস্তু ভবচে দামত বস্তু বেচিব যাওঁ বেলেগ দোকানো আছে তেতিয়াম দোকানতনো ক হ'ব বেগৰ অনা খাব
নহ উম
কমৰটোৱে বিচাৰে হয়ে নাই যিয়ে নহওক
তাকেতো তাকেতো তে যি হয় দেখা যাব আমি যিমান পাৰো সোনকালে জেগা কন চাই পেলাই কথা চতা পাতি পেলাই ইতয়
অ মই জেগা এটা বাৰু চাইছো তু বুজিছ কলেজৰ ওচৰতে পঢ়িব
কলে যদি জেগাতটো যদি ভাল আছে কালি আমি এবাৰ চাই আহো দিনত গৈ পেলাই দুইটাই
অ দিনত কাইলৈ চামগে দে
কালি দিনত জেগাটো চাই কৰি আমি এ অহা সোমবাৰ মানৰ পৰা কামটো ষ্টাৰ্ট দি দিওঁ।
অ' অ' আকৌ হেৰি লাগিব নহয় আমাৰ ষ্টলতটো লাগিব ন ষ্টলৰ কাৰণে গাড়ী এখন লাগিব।
নাই গাড়ী চাড়ী এইখিনি ব্যৱস্থা হৈ যাব বাৰু মোৰ চিনাকী তেনেকুৱা এজনৰ অ তেনেকুৱা এজন আছে বাৰু তেওঁ তাত এনেই পৰি আছে বৰ্ত। বৰ্তমান তেওঁ কিবা এটা দি দিলে। তেওঁ দি দিম বুলি মোক মাজতে কৈছিলে এবাৰ। কিন্তু মই কালি আহি থাকোতে দেখিছো ঘৰতে আছে গাড়ীখন।
অ' সেইখন তেন্তে এইখন মাথা মাৰিব পাৰিলেও হ'ব অ সেইখনকে কৰিম এতিয়া আ কিমান দিব লাগে বা সেইটোও খচা খৰচাটো
খৰচাটো মানে খৰচাটো আমি পাতি ল'ম। যদি অ। অকমান বেছি হয় তেনেকুৱা চিনাকি মানুহ কমতে আমি দোকানখন ষ্টাৰ্ট কৰি লওঁ।
অ' তাৰ পিছত পিছতেলে দি দিম অ পিছতে দিম আৰু সেই অ সেইটোয়ে কৰিম বুজিছ অ আকৌ এতিয়া। আৰু এটা কেছ হৈ আছে নহয় এতিয়া আকৌ চিলিণ্ডাৰৰ অভাৱ হৈছেছে নহয় চিলিণ্ডাৰ এতিয়া দিগদাৰ হব নহয়। চিলিণ্ডাৰটো মিলাব লাগিব।
অ কমাৰ্চ চিলিণ্ডাৰ এটা লাগিব ন তাৰ ব্লেকত গ অ ব্লেকত মানে আজিকালি ব্লেকত বন্ধো কৰিছে ন। অ। এ ব্তন অ ব্লেকত ল'ব পৰা নাযাবা বহি আছে বাৰু মোৰ তাত মই কথা পাতিম। যেনেকে দোকানৰ কাৰণে দিব পাৰিব নেকি যদি কমাৰ্চিয়েল দি দিয়ে দোকানৰ কাৰণে উঠাই ল'ম।
অ সেইটয়ে অ কাৰণ আমাৰ এতিয়া একমাহত ধৰ গেছটো এটা গেছে নহ'ব আমাৰ। এতিয়াাতো দুই তিনিটা তিনটা চাৰিটা গেছ লাগিবই তিনটা চিলিণ্ডাৰটো লাগিবই হয় নে নাই আৰু যিহেতু উম এতিয়া যিহেতু আমি এতিয়া কলেজ কলেজৰ ওচৰত। আকৌ এইাল হোষ্টেলত পোৱালিগালে খাব বহি যটো গেছ টো। জ্বলাবই লাগিব গৰম। কৰিবই লাগিব বস্তুবিলাক।
ন বস্তুবোৰতো ঠাণ্ডাই দিব পৰা নাযাব ন গৰমে গৰমে দিব লাগিব ক'ত খাব যিমান অ যিমান গৰম হলেও ঠাণ্ডা বস্তু কোনেও নাথ।
অ সেইয়া এতিয়া এই লাভ লোকচান ক সেই তেনেকে উলিয়াব লাগিব অ চৰবতটো বেলেগ কথা বাৰু চৰবতটো সৰু ফ্ৰিজটা লৈ সৰুকে যে অকমানি যে পাই। এ অকণমান নিতিা পাই যায় তে কি ভৰাই থৈ দিম আৰু বুজিছ আইচক্ৰীমৰ ফিচ নহলে ভৰাই থৈ দিম কাইলৈ মই টেম্পুতে লৈ যাম অ নে হেৰি কৰো নেকি আমি ৰুম এটাকে লৈ লওঁ নেকি কলেজৰ ওচৰত কলেজৰ ওচৰত ৰুম এটাকে লৈ লওঁ নেকিি
তাকে চকৌ ৰুম ৰুমটো ল'বৰ কাৰণে দিগদাৰ হৈ যাব ৰুম এতিয়া বৰ্তমান এইখিনয়া খালী আছে জানো জেগা
খালি মানে জেগা পাইছো জেগা পাই যাম বাৰু ৰুম এটা ললে মানে কি ক জা ন ৰুমটো ললে আমি ৰুমৰ ভিতৰ থৈ দিম অ থৈ দিব পাৰিম অ গুচি আহিব পাৰিম অ সেইটো সেইটোৱে আকৌ বস্তু বিলাক থাকিব চিলিণ্ডাৰ সমিয়াত ঢেৰ
আৰু ইমান খিনি যেতিয়া পইচা খৰচা কৰিব পাৰিছো মাহত পাঁচ ছহেজাৰ টকা এটা আমাৰ্স্ৰা এনেই ওলাই যাব আৰু বাহিৰ কামিন টো আছে আমে ন সৰু সুৰাক কিবা এাতো আহি থাকে
কিমান ল'ব মব বেছি ধ ললে দুহেজাৰ টকাান পোন্ধ ছ টামান ল'ব ছাগে ন তেনেককা হলেতো মিলাই দিম আৰু ন আমাৰ চাই লওঁচোন বাৰু প্ৰথমবাৰতো ন পথম্পৰাটো যাবই পইছা
প্ৰথমবাৰতটো প্ৰথম যেতিয়া অ প্ৰথমতে আমি দোকানখন ষ্টাৰট দি পেলাই যেতিয়া বস্তু চ্তু আনতে আম পকেটৰ যাব তাৰ পিছৰাৰ পৰা তাৰ পৰাই লাভটো ওলাই থিব নে লাভটো দি বজাই খিনি আমি কৰি আনি থাকম চলি থাকিব
অ সেইটয়ে আৰু প্ৰথমতে মানে আমি হেভিকে লাভটো পাম বুলি ভাবি ধুনীয়াকে আমি খালি যেনে তেনে চলাব লাগে ব
যেনে তেনে চলাই দোকানখন আমি আগবঢ়াব লাগে বাছ যে ম
এতিয়া বহুতে চলাই আছে কিন্তু দেই বহুতে এনেকে চলি আছে
বহুতে বহুতে কি ধুনীয়াকৈ পোৱালি প্ৰাইভেট স্কুলত ়াই আছে ভালকৈ খোৱা বোৱা খাইছে ইয়য়া দোকান খুলিয়াতো চলি আছে মানুহ অ এতিয়াতো তেওঁলোকৰ এতিয়া বৰ এতিয়া এতিয়া যিসকল ব্ক্তিয়ে তাত দোকান দি আছে তেওঁলোকৰ বয়স হৈ গৈছে আমাৰতো বহুত বয়স পৰি আছে ন
অ আমাৰ বহুত বহি আছে আমাৰ এতিয়া পুৰণা যিমান হৈ যাব আমি মান অভিজ্ঞ
অঁ তেওঁলোকৰ বয়স হলেও আমাৰ তেনেকুৱা দোকান চাৰি পাঁচখনন আৰু অঁ
অঁ সেইটোৱে আমি তেতিয়া মানুহ লগাই দিব পাৰিম আমি ঘৰত বহি বহি খাব পাৰিম
অঁ মানুহ ৰাখি দিম দুই তিনটা মানুহ ৰাখি দিম বচ আমি মাজে চাই থাকিম হিচাপ লৈ থাকিম
অ হিচাপ লৈ থাকিমি অঁ বস্তুতো আমি আনি দিলো আমাৰ নিজৰ পইচা দি
অঁ আমাৰো এটা হিচাপ থাকিব ন কিমান বস্তু কিমান বস্তু আনিছো কিমান তাৰ পৰাা লাভ হব কিমানতটো পকেটত আহিব কিমানতটো কাইলৈ বজাৰ
আমি ধৰ নন ষ্টপ যদি অ' পাঁচ বছৰমানান যদি তেনেকে আমি ধুনীয়াকে চলাই দিলো এতিয়া দুখন দোকান তিনিখন দোকান আৰামছে আহি যাব
অ' আমি অঁ আমি এই বছৰটো যেনে তেনে কষ্ট মষ্ট কৰি নেক্স বছৰ আৰু এটা আৰু এখন ক'বাত বহাব পাৰি নেকি এইটো মাথা মাৰিম অঁ অঁ এখন মই চাই থাকিম এখন তই চাই থাকিলি ধৰ মানুহ ৰাখি দিলো বচ অঁ পইচাটো ধৰ আমাৰ মাজত
অঁ তেতিয়া আমি অঁ জেগা জেগাই বহাই দিম তেতিয়া দোকান
তেতিয়া যেনি পাম তেনি আমি দোকান বহালৈ চাম অঁ ছখন দোকান হৈ গলে তিনিখন তুমি চালা তিনিখন মই চালোঁ
অঁ এই কলেজৰ ওচৰে ওচৰে বহাই দিম বুজিছো কলেজ আকৌ হোষ্টেল হোষ্টেল বিলাক আছেই হোষ্টেলৰ মাজে মাজে বঢ়াই দিম ধুনীয়াকে কি আছে সবতে বেলেগ বেলেগ ভেৰাইটি ৰাখি দিম
অ' আজি অ' আজিকালি সন্ধিয়া চব মানুহ বিলাক ওলাই যায় ন ফুৰিব কৰিব খোজকাঢ়িব যায় কিবা কামত যায় তেওঁলোকে খালি আমি খালি মোকে নও কিবা এটা হলেতো খাই আহো ন
অঁ অঁ সেইয়াই আৰু অঁ একে কৰ'বাত ধৰ চাউ চাউ লগাই দিলো এফালে ম'মো ম'মো আছে ন মম'ও লগাই দিম ধুনীয়াকে এইবিলাক আৰামচে চলিব পাৰিম বুজিছ অ নাই নাই ম'ম'টো আমি এতিয়া এতিয়া লগাব নোৱাৰিম বুজিছ এটা দিনত লগাব লাগিব
অঁ এতিয়া গৰম দিনত আমাৰ লচ হৈ যাব কিয়নো কাৰেণ্ট নাথাকে ন অঁ গোটেই ফ্ৰিজত ৰাখো বুলি ক'লেও কাম নাই বৰ্তমান
অ' বেয়া হৈ যাব অঁ ম'ম'টো এতিয়া নেচাৰিব বুজিছ নচলিব ম'মো এই চিকেন পকৰাটো আৰু চৰ্বত আইচ কিম এইবিলাক চলিব বেছিকে
গৰম দিনটোতো দুই তিনিমাহ পিছত যাবই এতিয়া
অ', মম' ৰাখি দিম তেতিয় পৰা অ', অ', চুপটো সৰহকে ৰাখি দিম চুপটো আমি বেছিয়ে দিম লাগিলে এইগিলাছ অকণ অ', চুপটো টেষ্টিকে বনাব লাগে বুজিছ অ'। তেন্তে কেতিয়াবা কৰিম বুলি ভাবিছ' এইটো?
এইটো আমি সোম কাইলৈ জেগাতটো চাই সোমবাৰৰ পৰা আমি এ, লাগি দি লাগি দিওঁ বাকী কালি লগ ধৰিম আৰু।
আমি কাইলৈতো আমাৰ ঘলেলৈ আহিবি মই পইচা চচা হিচাপ কটা পাতি লম আমি তেন্তে।
অ', কালি কালি ব্যৱস্থা কৰিম। তেনে আমি ন'?
অ', অ', অ', দে বাৰু ন' অ', অ', অ', ৰাখ ৰাখ দে।
উম।